হেল্লৌ কি কৰিছা অ কি কৰিছা? মই এনে বহি আছো ভাত পানী খালা খালো দেই খাই বৈ মেলি তাকে অলপ বহি আছিলো গৰম পৰিছে ন বৰকে
অহ খবৰ ভাল
অ ভালেই তোমাৰ ভাল
ভালেই
তোমালোকৰ চাইডে বৰষুণ দি আছে নে ৰ'দ সেই তাকে আমাৰ এইটো চাইডে পুৰা ৰদ দিয়া ফে বাহিৰত ওলাবই পৰা নাই ইমানে গৰম পৰিছে
বহুত গৰম ভাত দালি ভাজি চব চি
অ অ
তুমি কিহে খালা
মই একে
একে
উম
তাকে কতো ফুৰিব যোৱা নাই
নাই যোৱা যাম বুলি তাকে ভাবি আছিলো লগ ওলোৱা নাই যাবলে কোনটো চাইডে যাওঁ ক এতিয়াতো আমাৰ অসমতো পুৰা গৰম পৰিছে ন নৰ্থ ইষ্ট এইটো চাইডে যাবলে ঠিক আছিলে মেঘালয়া শ্বিলং সেইটো চাইডে যাম বুলিয়ে ভাবিছিলোং অৰুণাচল এহে সেইবিলাক চাইডে যাম বুলিয়ে ভাবি আছিলো
অ ময়ো যাম বুলি ভাবিছো অৰুণাচল
অৰুণাচল অৰুণাচল ক'ত যাম ভাবিছা?
অৰুণাচলৰ লগৰ কেইজন মানে যাম কৈছিলে মানে ক'ত যাই কোৱা নাই আৰু।
অৰুণাচল টাৱাং যাব পৰা নহ'লে বা দংবেলি যাব পাৰ বাক্কা যাব পাৰা আনিনি যাব পাৰা মই সেইটো চালে যাম নেকি
অ ওলাবা যোৱা যদি
গোটেইখিনি লগতে যাম ন? !
অ।
উ কিমানজনী যাব?
চাৰিজন মান যাম কৈছে।
নামচাই চাইদে যোৱাৰ মোৰ লগৰ তাকে চাৰি পাঁচটা মান ওলাব নামচাই চাইডে যোৱা হলে বেছি বেছি ভাল লাগিলে হলে ৰেচৰ্তবিলাক আছে যে গা চা ধুব পাৰিলো হলে পানীত। ৱাটাৰফল বিলাক আহিছে। অ তাকেই এতিয়া কোন কোন যায় নাযায় আকৌ সুধিব লাগিব ন বাজেটো মিলাব লাগিব চব।
উম কিমান মান হ'ব বা বাজেটটো?
নহয় মানে যদি নামচাই যোৱা তেতিয়াতো পাৰ পাৰ্চন থ্ৰী থাউজেণ্ড মানত হৈয়ে যাব যদি দং যোৱা আনিনি যোৱা ফাইভ থাউেণ্ড মান লাগিব টাৱাং গলেটো ছেভেন থাউজেণ্ড মানকে লাগিব।
উম
এই নাম্বাৰৰ পৰা উঠনি পৰা আমাৰ আহা অ এম প ক অহ টানি দে কি বুলি কয় তাকে বোলো স চাইডে যাবলৈ চিক আছিলে অৰুণাচল চাইডে। নহ'লে শ্বিলং যাব পাৰা আকৌ শ্বিলঙতো এতিয়া ভাল লাগিলে হল।
অ সুধি চাব লাগিব।
তাৰ মনিস্ৰীবিলাক ভাল।
অহ
একদম বমদিলা পাছত যাবলৈ হ'লে ভাল ৰাস্তাই জাং ৱাটাৰ ফল টাৱৰঙত সেইবিলাক চাব পালো। পালাং হ'লে শ্বিলঙত যোৱা হ'লে মানে ৱাটাৰ ফল বিলাক চাব পালো হ'লে ধুনীয়া ধুনীয়া।
উম।
মেঘালয় যোৱা হ'লেও চাব পাৰিলে হ'লেও।
সুধি চাম দিয়া।
সুধিবা গোটেইবিলাক সুধি মেলি, ক'বা কোনে কি কয় বা?
বাকী ঘৰত কোন কোন আছে?
মা পাপা বৰ্তাহতি আছে।
আহ খবৰ ভালনে বেয়া হেতৰ মাহঁতৰ।
ভালেৰে।
আচ্ছা।
ডাঙৰ পৰিয়াল যে।
আহ।
উম, বা দুজনী আছিলে বিয়া হ'ল। দাদা আছে, তাৰপিছত ভাইটিৰ এটা আছে। হে ভতিজা এজনী আছে।
অ' ভাইটিৰ কিমান ক্লাছত।
ভাইটিৰ সি সি পঢ়া এৰিলে।
এৰিলে
সৰু নহয় ইমান ত হাই ছেকেণ্ডাৰি দিলে এৰিলে তাৰপৰা।
আহ, তুমি।
ময়ো তোমাৰ ডিগ্ৰী ফৰঠচেম লৈকে পঢ়িলো। তাৰপিছত মন নগলগে।
আৰু কোৱা বাকী।
আহ, তাকে কোন ক'লে যাই সুধিবা হোৱাটছপত গ্ৰুপ এটা বনাবা। গ্ৰুপটো হোৱাটছপৰ গ্ৰুপ এটা বনাবা এডমিট দিবা।
আহ।
ত' চবকে মেচজ এটা এটা দি দিব লাগে, প্লেনিংটো কৰি ল'ব লাগে ক'ত যাম। লে এতিয়া কিছুমানে আকৌ বেলেগ বেলেগ জেগা যাবলৈ বিচাৰে নহয়।
উম, খুলিম দে গ্ৰুপ এটা।
চবেকে সুধি ল'ব লাগিব মানে।
উম।
তাকে গোটে মেঘালয়ত খালি মজা মজা ৱাটাৰফল আছিলে, খালি চাবলে ভাল হৈছিলে আক।
আচ্ছা।
তাত মানে ধুনীয়া ধৰ ধুনীয়া ধুনীয়া ৱাটাৰফল বিলাক আছিলে টো।
আহ, তুমি কেইবাৰ গৈছা এনে।
মই দুবাৰ হ'ল।
অ' অ' মইতো প্ৰথম যাম এবাৰ।
এবাৰ প্ৰথম প্ৰথমত আৰু এক্সপিৰিয়েঞ্চটো ভাল লাগে। গৈছিলো ইমান এটা ভাল নালাগে। উম, উম। তাকে তোমাৰ লগৰবিলাক আগতে যোৱা নে নতুনকে প্ৰথমবাৰ যাব।
নতুনকে নহয় সিহঁতে গৈ আহিছে মইহে যোৱা নাই।
তাহতে গৈ আহিছে।
আহ।
তাহা তাহাঁতি ইমান ফিল্টো নাপাবা তুমি বেছি ফিল্ডটো পাবা প্ৰথম যাবান ন ভিউ বিলাক পাবা যে ধুনীয়া ধুনীয়া ভাল লাগিব মানে
উম
তাকে শ্বিলং চাইডো ইমান এটা হেৰি নহয় কিন্তু শ্বিলং চাইডৰ জেগা বহুত কম মানে ফুৰিবলৈ কয়া চবচে বেছি ফুৰিবলগীয়া জেগা আছে অৰুণাচল চাইডে
আহ
মজা মজা মানে জেগা আছে তোমাৰ মানে বহুত ভিতৰত ভিতৰত ভিলেজ বিলাক আছে সেইবিলাকো বহুত মানে ধুনীয়া ধুনীয়া এতিয়া আমি তোমাৰ যোৱা মাহত আগষ্টত অ' আগষ্ট ওলাইছে জুনত গৈছিলো, তোমাৰ কাইমৈ ভিলেজ তাৰপিছত ৱাক্ ৱাক্কা ভিলেজ গৈছিলো কাইমখনো বিৰাট ধুনীয়া কৈচোন একদম। পাহাৰৰ মাজত হেংগিং ব্ৰীজ আছে বাঁহৰ।
মইানো ক'তো গৈয়ে পোৱা নাই এনেকুৱা দূৰৰ জেগাত।
যাবা যাবা ওলাবা এইবিলাক জেগা যাব লাগে মানুহে এবাৰ হ'লেও।
আহ।
ম মই যোৱাবা গৈছিলো
উম
কিন্তু এইবিলাক জেগা আকৌ বাইকত গৈহে ভাল লাগে আকৌ
বাইকতে গৈছা নেকি তুমি?
বাইয়েক এন আমাৰ ৰাইদাৰ গেং এটা আছে।
অৱ, আমি গাড়ীত যাম আমাৰ বাইক নাই ন।
নাই আমাৰ ওলাবি বা নহয় তোমালোকে!
অৱ।
এ আনি চানিনি গ'ল দে এনে বাইকতে যাব লাগিব তুমাৰ গাড়ী নিবলে মানে লেঞ্চলাইড হৈ থাকে ন। পিছৰে পৰা।
আচ্ছা।
উম আৰু অৰুণাচল চাইডে এতিয়াতো পুৰা বানপানী হৈছে ন।
অৱ সেইফালে যাবলৈ এতিয়া।
উম সেইফালে যাবলৈ এতিয়া ৰিক্সৰ কথা হৈ গৈছে মানে অলপ, হ'লেও যাব পাৰি বাৰু।
কমিছে পানি!
পানী কমিছে অলপ চলপ।
আচ্ছা।
চাইডে, যাব পাৰি তাকে সেইফালে।
উম যাম দিয়া।
উম, সেইফালে যাবলে ভাল আছিলে মানে। গোটেইবিলাক যদি লগতে যোৱা হয় মানে কিবা এটা মানে ভাল লাগিব আৰু থাকা যদি যোৱা খালি এদিন দুদিনমানকে থাকাকে টাইম উলিয়াব ক'ব চবকে কেলে কি একেদিনাই জেগাবিলাক ফুৰি অ নোৱাৰিবা ন, অৱ অৱ থাকাকে যাব কবা মানে, জেগা বিলাক চাবলগীয়া জেগাবিলাক নহ'লে চাবই নোপাব কোনো ভালকে। মানে ভিউ বিলাক পাবলৈ হ'লে মানে ৰখিব লাগে নহ কিন্তু ৰ'দ অভাৰ ৰ'দ দিলে মানে সেইবিলাক পাহাৰ ইয়াল কৰিলে লা লাভ নাই মানে ডাৱৰ বিলাক নো পোৱা যে অকমান ডাৱৰীয়া ডাৱৰীয়া বতৰত যাব লে ভিউটো পোৱা যায় মানে
বাকী আৰু কোৱা
আৰু তাকে মা দেউতাহিতে কি কৈছে তোমাৰ
আছে ঘৰতে
বন্ধ দিলে গৰম বন্ধ
দিলে এতিয়া গৰম বন্ধ আৰু ঘৰতে থাকিম
তাকে ফুৰিব যাবা আকৌ উম কৰ'বাত কবিত ওচৰতে এনেই হলেও ওলাই মেলি যাবা
উম যাব লাগিব
উম ঘৰতনো কিমান সোমায় থাকিবা অকমান মানুহ ঘূৰিব লাগে
উম হয় বাৰু
ঘৰত সোমাই এনি টাইম ঘৰত সোমাই থাকিলে কিবা কিবিহে লাগিব
উম সেইফালে ভাওনা পাতা নাই
অ ভাওনা পাতে অ মই নিজে ভাওনা পাঠ কৰো
অ কি কি পাৰ লৈছ এতেনে
মই তোমাৰ হেৰি লৈ ছিলো গজক এইটো পুতেক কি নাম আছিলে অ সিংহকেইটো লৈছিলো তাপা মোৰ লগৰটো হৈছিলে তই কি হৈছিলি হে অ তই শুৰ্কন হৈছিলি ন লগৰো শুকণ পাঠ কৰে মই বিষ্ণু কৰো।
আত্ছা আমাৰ ইয়াত টো পাতে কিন্তু আমি ভাও নলও দাদা কেইটা মানে লয় আৰু গাঁৱৰে।
মই ল কৰো নিজে চাও আমাৰ পিছতে মানে হৈয়ে থাকে এতিয়া ত সময় হৈ আছে ন এতিয়া পাতিবলে পাতিবই আৰু।
পাতিবহে পাতা নাই এতিয়াও।
উ মানে হৈ গল আকৌ এতিয়া পাতিব।
অহ মাতিবা আকৌ পাতিলে।
আহিবা ফোন মাৰিম তোমাক নহলে মই হলেও যাম।
অহ।
উম তাকে ত ল'ব লাগে পাত চাতবিলাক ল'বা আকৌ।
এ পাৰট ল'ব লাষ্ট লাগে।
লাজ কৰে নেকি মানুহে লাজ কৰিব নালাগে নহয় এইবিলাকত লাজ কৰিলে মানে পিছ পৰিয়ে থাকি যাবা, পাত বিলাক লবা। মানুহে চিনি পাব তেতিয়া। গম পাইছা?
উম পিছে একো বিজনেচ কৰা নাই তুমি?
মই মই হেৰি আছিলে মোৰ। কাপোৰ দোকান আছিলে মোৰ মানে ছেকেণ্ড হেণ্ড মানে আজিকালি ল'ৰাবলাকৰ মাজত যে নতুনকে ফেশ্বনত আহিছে কাপোৰ ব্ৰেণ্ডেড
অঁ।
সেইটো বিজনেচ আছিলে মোৰ মানে। এতিয়া মানে মানুহ থৈ দিয়া আছে তাত দোকানত। উম নতুনকে তেনেকে মোৰ। ফাৰ্ম আছে ব্ৰইলাৰ।
আচ্ছা মই কৰিম বুলি ভাবিছো এবাৰ কাপোৰৰ।
ছোৱালীবিলাকৰ বহুত কম আমাৰ হ'লচেল ৰেটত আমি চেভেণ্টি চেভেণ্টি ফাইভমানানকৈ এটা। পেণ্ট টি চাৰ্ট তুমি এইটো আম থ্ৰী হাড্ৰেড ফ'ৰ হাণ্ড্ৰেডত বিকিব পাৰা মানে।
উম পাৰ্টনাৰশ্বিপ কৰা যদি কৰিব পাৰা।
অ পাৰ্টনাৰশ্বিপত কৰা যদি মোক ক'বা তুমি মই চাপ্লায়াৰ লগত কথা পাতি দিম তোমাক। এপ্লাই কৰিব কাপোৰবিলাক দুইটাই ইনভেষ্ট কৰিম তুমি অনলাইনত চেল কৰি। পৰা এতিয়া তোমাৰ ছোৱালী মানুহ এতিয়া তোমাৰ লগৰ বিলাকো ল'ব নোৱাৰ যিমান যি হলো।
অ অনলাইনতে কৰিম বুলি ভাবিছো।
অনলাইন কৰা আৰু অফলাইন দোকান এখন পাৰিলে খুলি ল'বা বুজিছা নে ঘৰত হলেও মানে মানে। কাষ্টমাৰ বিলাকক ওচৰ বিলাকক দিব পাৰিবা ন?
উম, দুটাও কৰিব লাগিব।
উম,
পিছে কিমান মান পৰিব বা পইচাটো?
বেছি নপৰে তুমি কওঁ বুলি ক'লে প্ৰথমতে ফাইভ থাউজেণ্ডৰ পৰা ষ্টাৰ্ট কৰিব পাৰা।
আচ্ছা।
ফাইভ থাউজেণ্ড মেক্সিমাম ফিফটি থাউজেণ্ড তাতকৈ যদি হায়াৰ যাৰ পৰা আৰু ভাল যিমান।
অ কৰবাত চিনাকি ঠাই আছে।
আছে মোৰ এই দেলহীৰ পৰা আহে তাৰপা চাউথ কোৰিয়া। উম সেই। এইবিলাকৰ মালবিলাকে তুমি মোক কণ্টেক্ট কৰিবা, মই তোমাক চব শিকাই দিম ধুনীয়াকে।
অ', কৰিবা দিয়া। উম,